হেল্ল' অঁ শুনিছা অঁ শুনিছোঁ দিয়ক।
আৰু এ আছোঁ এনেই।
অহ তাৰপিছত কি
ৰবা ৰাতিলৈ এতিয়া কি ব্যৱস্থা কৰিবা
ৰাতিপুৱা এতিয়া কি ব্যৱস্থা কৰিম, মাছ আছে ভোল আছে ভোলৰ লগতে মাছ বনাই দিম আৱ ত চবজি তবজি কিবা এটা বনাম আৱ
অহ
উম বজাৰ উঠোনি কৰি আনিছো। কিবা কিবি চব্জি বজাৰ চজাৰ উলিয়াই লৈ কিবা এটা কৰিম আৱ লাহে দিহে বনাম আৱ।
অ অ অ
তাৰছত কেক নবনোৱা তামানে
অ কেকটো বনাম মানে কে কেকটো মানে এ এগলেছ বনাও নে এতিয়া এগ দি বনাও এগলেছ বনালেতো এ এগটো নালাগে বাও বাটাৰ চাটাৰ বাটাৰটো দিব লাগিব। বাটাৰটো থাকিব নহ'লে ঘি থাকিব। কল দি দিলোঁ। কল আৰু মইদাটো। অ দিয়া নেযায় বাৰু আটা দিম আটা লগত কল। টো অলপমান উমহ পেষ্ট বনাই লৈ। তাতে কি অলপ বাটাৰ বা ঘি দি কৰি আহ কিন্তু আহ হেৰী দিব লাগিব। কম দুটা হৈ যাই মানে অলপ ডাঙৰ হ'লে উম উম। দুটাই হৈ যাব মানে এক কিলো ওজনৰ এটা কৰিব লগা হলে। তেতিয়া মানে দুটাই হৈ যায়। অ যদি তাতোতকৈ অ দুটাই দ ইমান কল দিব নালাগে ইমান দিলে মানে উ আটাটো অলপ দিলো কল থাকিলে। কেতিয়াবা দিব পৰা যায় দুটা দুটাতকে বেছিও দিব পৰা যায়। কলহ হেৰিটো মানে বেছি আহি যায় তেতিয়া ভটো দিব পাৰি কল তিনটা মান হল। তাৰপিছত আকৌ আটা থাকিলে। দুকাপ দিলো মানে তাত এটা হিচাপ এটা থাকে ন হিচাপটো মতে দিলেই হ'ল আও। তাত সেইটো হিচাপত উ মানে বাটাৰটো থাকি। বোলে আধা কাপ মান সেই কাপটো যিটো কাপে তুমি আটাটো ললা। এক কাপতে বাটাৰটো আধা কাপ মান দিছিলো। তেনেকে প পোন্ধৰ মিনিট বা বিশ মিনিট। দি আকৌ উলিয়াই লৈ। উ যদি এফয়াত বনাও। তেতিয়া মানে পোন্ধৰ মিনিট দিলো দি পেলাই আকৌ তাক উলিয়ালো উলিয়াই পেলাই চাই কৰি আক। আকৌ পোন্ধৰ মিনিটত ওৱান এইট্টি ডিগ্ৰী দি দিলে হ'ল। হৈ যাব তেনেক
আধা আধা ঘণ্টাত হৈ যাব মানে
আধা ঘণ্টাত হৈ যাব। এতিয়া কি কাইলৈ কি স্কুল যাবা নহয়। কাইলে ক্লাছ বিলাকো
কাইলে ঠিক নাই কাইলে নাযাবও পাৰো।
অ ক্লাছটো ফুল ক্লাছ হব জানো নে পৰীক্ষাই হৈ আছে
বন্ধটো দিলেই ন কিন্তু এতিয়া হায়াৰ ছেকেণ্ডৰী খিনি বন্ধ দিয়া নাই
হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট য়েৰ ছেকেণ্ড য়েৰ হে
অ বিশ তাৰিখলৈকে হ'ব ক্লাছ-
বিশ তাৰিখলৈকে হলে কেইদিননো সিহঁতে ছুটি পাব নহলে।
দছ দিন পাব উম গতিকে এতিয়া কাইলে পা ক্লাছ হব কিন্তু কাইলে মই নাযাম চাগে এতিয়া পৰহিৰ পৰা যাম আৰু পৰহিৰ পৰা গৈ পেলাই তে এতিয়া মানে কি কিমান সময় মোৰ মানে ক্লাছটো কিমান সময়ত দিয়ে আও সেইমতে মিলাই লৈ পেলাই সেইটো টাইমতহে যাম। আৰু এই ইংলিছ মিডিয়াম খনো মানে ক্লাছ এটা কৰিব লাগে বুলি কৈ আছে। সিহঁতৰ মানে তিনিটা ল'ৰা- ছোৱালী আছে বোলে।
অহ, তিনটা ল'ৰা -ছোৱালীকে কৰিব লাগিব এমাহে আও।
ত' কৈ দিব লাগে সিহঁতৰ -সিহঁতৰ আকৌ এবাৰ তে ন '
উম
সিহঁতৰ মানে পাৰা নাই বোলে চি প্লাছ প্লাছটো পাৰা নাই তাৰপিছত আকৌ এস্কুৱেল বুলি কয় এস্কুৱেল বুলি এটা আছে সেইকেইটা মানে সিহতে পাৰা নাই এইবাৰটো সিহঁতে ফাইনেলে দিব। ক মেট্ৰিক দিব
মেট্ৰিকৰ সেইখিনি চি প্লাছ- প্লাছ পায়ে মানে।
উম চি প্ৰগ্ৰেমিং আছে, চি প্লাছ- প্লাছ নহয়, চি প্ৰগ্ৰেমিং আছে। চি প্ৰগ্ৰেমিং সিটো আছে মেট্ৰিকত চি প্ৰগ্ৰামিংটো আছে তাৰ পাছত টোৱেল বুলি পেলায় এটা আছে ডা বেজ এটা আছে অহ সেইকেইটা মানে সিহঁতে পঢ়াব পৰা মানুহ নাই যে সিহঁতৰ গতিকে সেই কেইটা থৈ দিছে আও গতিকে এতিয়া এই মাহটো মানে পাৰো যদি কৰি দিব দিছে এতিয়া মই যদি সিহঁতৰ এই হায়াৰ ছেকেণ্ডৰী তাতে মানে সিহঁতৰ ক্লাছটো কেতিয়া- কেতিয়া হয় সেইমতে মই মিলাই পেলাই সিহঁতৰ তাতো কৰি দিম বুলি ভাবি আছো।
ক্লাছ ন‌' অহ।
কৰিব লাগিব আও সেইটোৱে।
উম
চাই লও তাকে কি কৰিব পাৰি
উম, ইয়াতে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষট ইয়াৰ ছেকেণ্ডৰি খিনি কি-কি আছে নো?
হা?
ফাৰ্ষ্ট ইয়েৰ, চেকেণ্ড ইখিনি মানে অহ হেল্ল' শুনি আছানে?
অহ, শুনি আছোঁ।
অহ, সেই ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ খিনি মানে কি আছে? কি আছে সিহঁতৰ চি প্ৰগ্ৰেমিং বা এ
সিহঁতৰ চি প্লাছ -প্লাছে আছে সিহঁতৰ চি প্লাছ- প্লাছ আছে।
অহ
সিহঁতৰ মানে কম্পিউটাৰ চাইন্স, সেইবিলাক একো নাই সিহঁতৰ কম্পিউটাৰ চাইস ৱিইথ চি প্লাছ - প্লাছ মানে সিহঁতৰ চি প্লাছ -প্লাছ হয় গোটেইবিলাক আছে।
অহ, সেইটো
চেটা আছে তোমাৰ এইটো ডিচকিপ মেতচ বুলি কয় মেতছ এটা আছে। আৰু এই টেনত যে আছে মায় স্কুৱেল সেই মায় স্কেলটো সিহঁতৰ আছে।
অহ।
সেই তেনেকে দুটামান আছে আৰু কিন্তু, এ চি প্লাছ- প্লাছটোৱে মেইন সিহঁতৰ।
মেইন সিহঁতৰ।
সিহঁতৰ মানে মেইন আও সিহঁতৰ গোটেই কিতাপটো সেইটোৰ ওপতেই বেছ আৰু। মানে কিতাপ তিনিখন কিতাপ এখন কিতাপ কমপ্লিট সেইখিনি
উম -উম -উম মানে অলপ বহলকে আছে সিহঁতৰ।
এখন কিতাপ মানে চি প্লাছ -প্লাছৰ ওপৰতে একেবাৰে এটো জেদ আছে। গোটেই মানে অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং যিটো অকচ বুলি কয় তাৰ ওপৰত বেচ কৰি পেলাই। আৰু বাকী খিনি তোমাৰ তাৰ বাহিৰে বাকীখিনি মাই স্কুৱেল আছে। তাৰপিছত আকৌ মানে এ আ বোলেন কিবা এলজেব্ৰা বুলি পেলাই এটা আছে। বোলেন এলজেব্ৰা বুলি পেলাই এটা আছে। মানে মেথছটো আৰু সেইটো। অ সেই মেথছ এটা আছে। অ সেইখিনিয়ে আছে। গতিকে সেইখিনিতো শিকাব লাগিব সিহঁতক। বাকী ইয়াত ইয়াত ইহঁতৰ, হা?
এখন স্কুলৰ মানে কি? ইংলিছ মিডিয়াম খনত ষ্টুডেন্ট মাত্ৰ তিনটাহে?
নহয়, কম্পিউটাৰ চাইন্সত তিনিটা আও। উ সিহঁতৰ ষ্টুডেন্টো বেছি নাই নহয়। সিহঁতৰ সেইটো তিনটা চাগে আৰু চাগে টো টোটেল চাগে সিহঁতৰ ছয়, সাতটামান চাগে। তাতকৈ বেছি নাই এনেই।
অ নহয় সেই তিনটা এতিয়া তোমাক এতিয়া একমাহ কৰি দিলে সিহঁতক কিমান কেনেকে দিব সেইটোওটো কথা পাতিব লাগিব।
নহয় সেইটোৱে। সেইটো কিবা এটা ধৰি পেলাই দিব আৰু সিহঁতে কি ধৰি দিয়ে। সেইফোনতে দিব। মই ইয়াতে গৈ থাকিম যেতিয়া তাত সিহঁত অকমান ক্লাছ এটা কৰি দিবলৈ ইমান অসুবিধা নহ'ব আও।
অ, অ উম।
ইলা বৰাহঁতে
অ সিহঁতৰ টাইমটো মানে হে কৰি দিবা। বোলে এইটো টাইমতে যাম। আৰু বেলেগ টাইম
অ সেইটোৱে। মই মিলাই দিয়া টাইমমতে হ'ব আৰু সিহঁতে মোক মানে টাইমটো দিব কৈ আছে। তাকে মিলাই লও কি হয়।
অ হায়াৰ ছেকেণ্ডৰীতটো নাই?
হায় ছেকেণ্ডাৰী নাই। হাই ছেকেণ্ডাৰীটো আকৌ হাই নাই মানে দছ তাৰিখলৈকে ক্লাছ হ'বই। কিন্তু এই সৰু সৰু বিলাকৰ নহয় আ খালি নাইন আৰু টেইনৰ হ'ব।
অ নাইন, টেইন অ।
তাত কৰিব লগা নাইয়ে একো।
অ, তাত কৰিব লগা নাই।
ধৰি লোৱা এতিয়া হয়তো টেইনৰ মাতিবও পাএ। টেইনৰখিনি মানে ইয়াতে ৰাখিব যে।
নহয় টেইনৰ খিনি কলেতো ৰেগুলাৰ নহয় ন?
ন এইৰেগুলাই ৰেগুলাই কৰিব। কিন্তু মোৰ ক্লাছটো হে টো কেতিয়াবা মাজে মাজে দিব পাৰে। দিলে তেতিয়া যাব লাগিব আও। অ সেইটোৱে। চাই লওঁ কি কৰিব পাৰি। ত ইহঁতৰ বিছ তাৰিখলৈকে থাকিবই আও। খালি থাকিলেও কাইলৈ নাযাম আৰু মই আৰু। এ পৰহি মানৰ পৰাহে যাম।
অ আকৌ বিছ তাৰিখৰ পৰা হ'লে মানে সেইপিনে ত্ৰিছ তাৰিখলৈকে দছ দিন হ'ব। এক তাৰিখৰ পৰা আকৌ খুলিবই আও।
সিহঁতে কৰিয়ে থাকিব মানে। খালি মানে আমি সেই পোন্ধৰ, ষোল্ল, ষোল্ল, সোতৰ তাৰিখ মানে আকৌ এইফালে কৰবাত যাব লগা হলে আকৌ সেইটো মিলাই লব লাগিব। তেতিয়া এদিন দুদিন আৰু ক্ষতি কৰি দিব লাগিব আৰু উপায় নাই।
অ আমিতো গলেতো মানে তাত থকাকে নাযাও ন? এই সেই দিন দিয়াৰ মানে সেইটো হ'ব আৰু ৰা এই ৰাতিপুৱাই গলোঁ
অ
অ সেইদিনাখন বা
তুমিতো আৰু দেওবাৰে যাব নোৱাৰা। গলে দেওবাৰে বা শনিবাৰেতো যাব নোৱাৰি-। দেওবাৰ শনিবাৰে যাব নোৱাৰে তাৰপৰা সেইবিলাক বিলাক ল'ব লাগিব।
অ অ অ সে-। সেইমতে মিলাই সে এ এদিন বা এদিন হব-। বন্ধ এদিন থাকিব আমি শুকুৰবাৰ মানে লৈ ললোঁ তেতিয়া মানে শনিবাৰ মানে হেই হব-। বন্ধ কৰি ললে দেওবাৰে থাকি সোনমবাৰ আকৌ যাব পাৰিব-।
উ- শুক্ৰবাৰে গ'লে তেতিয়া শুক্ৰবাৰে শনিবাৰ দুদিন বন্ধ ল'ব লাগিব সেইটোয়ে কোৱা আছে-।
অ সেয়া শুক্ৰবাৰ শনিবাৰ দুদিন বন্ধ লৈ তাৰপিছত আকৌ সোমবাৰ-। তেতিয়া দেওবাৰে থাকি সোমবাৰ বা ক্লাছে কৰিব পোৱা যাব এই এদিনহে বন্ধ পাব সিহঁতে আৰু এদিন বা দুদিন হ'ব-। হ'ব আৰু -
উম উ সেইটোৱে মিলাই ল'ব লাগিব আৰু -।
দেখা যায় কি কৰিব পৰা যায় সেইমতে মিলাব লাগিব-।
অ এনেইতো বেলেগ স্কুল বিলাক সাত তাৰিখৰ পৰা দিছে ন বন্ধ?
নহয়।
ইহঁত প্ৰাইভেট স্কুল দিলে, ইহঁতৰ যে নাই দিয়া জে সেইটো কথা কৈছো।
অ। অ এই প্ৰাইভেট মানে এতিয়া তোমাৰ শংকৰদেৱৰ দিলেই, এক তাৰিখৰ পৰা দিলেই বন্ধ, এক তাৰিখ নহয়। দিলেই, জাতীয় বিদ্যয়ালয়ত দিয়া নাই। শংকৰদেৱৰ দিলেও ধৰিলোৱা। তেটন খিনি হ'ব আৰু ক্লাছ।
উম উম উম। হব, হ'ব দিয়া নহলে ন ৰাখো, উম। হ'ব দিয়াম উম উম।